শুই আছে হেল্ল', হেল্ল', অই ', নেটক টো নাই নেকি? অহ ', নেটৱৰ্ক নাই নেকি?
চালো
অহ ', নহয় - নহয় মাতটো অকমান ফাটি আহিছিলে।
অহ ', এতিয়া।
এ এনেই ভাতে বনাই আছিলো ভাতকেইটা ভাত কেইটা বনাই হ'ল তাৰ পিছত গৰম লাগিছিল। উম ', গৰম লাগিছে মই বোলো ফেনখন অতলতে অকনমান বহি লওঁ বহি লৈছো।
উম ', কাৰেণ্ট আছে নে নাই? বাহ ভাত। হ'ল।
অহ ',
খোৱাহে নাই। খাম আৰু ।গোঁসাই খালে আৰু শুলে।
আহ
বেছি সময় হোৱা নাই । এ পাঁচ মিনিট মান হৈছে শুৱা।
অহ।
বেছি সময় হোৱা নাই। সোনকালে শুলে আজি। এ ভাত বনালো ।দালি আলু- পিটিকা ।তাৰ পিছত ভেন্দি-আলু ভাজি। অ আচাৰ আমৰ আচাৰ আছে ।সেয়াই আৰু।
অ আমাৰো মানে ভেন্দিয়ে ভাজিব ললো। তাৰ পিছত আ আকৌ কাচকলো আছিলে। অ' নহয় নেভাজিলো। কিয় মানে কাচকল কেইটা আছিলে যে। কাচকল কিট- -টা বেয়া হৈ যাব কাৰণে, তাৰ পৰা বোলো নাই কাচকল ফ্ৰাই কৰো ।তাৰ পৰা বেচন দি ধুনীয়াকে সেই ফ্ৰাই কৰিলোঁ। কাচকল খিনি সৰু পাতলা- পাতলাকে কাটি, ইয়াত আহোতে যে তহঁতক বনাই দিছিলো, তেনেকে।
বৰ ধুনীয়া লাগে অ', তেনেকে বনালে। পাতল পাতলকে।অ'
এ ফ্ৰাই কৰে যে, তেনেকে কৰিলো। তাৰ পা আও ।অ' আকৌ দালিত যে এই ভেন্দি দি দিলে খাই ভাল লাগে ন? গোটা গুটিকে অ'গোটা গোটাকে তেনেকে দি দিছো।অ' তিনিটা-চাৰিটামান। সেয়া বোলে এটা-এটা সেয়া সতি খাম আওঁ। তাপা আও বেলেগ একো বনোৱা নাই ।অ ডিম আছে ।ডিম বনোৱা নাই। কিয় মানে আজি শনিবাৰ।
অ'অ' হয় দে ।শনিবাৰেটো নাখাৱ তহতে।
খাওঁ যে সেইটো কাৰণে
আমাৰ ম, ই হেৰি দাদা আহিছে যে মাংস আনিম বুলি ক'লে তাৰপিছত তাৰ দেৰি হৈ গ'ল। বৰষুণো দিলে
অ বৰষুণ দিছে নেকি?
বহুত হেল্ল বহুত হেল্ল'
অ, এই মাতটো অকণ ফাটি ফাটি আহে কোনোবা এটা টাইমত। অ। ক।
বৰষু বৰষুণ যে। বহুত ডাঙৰ বৰষুণ দিছে।
আমাৰ ইয়াত নাই। আমাৰ ইয়াত নাই বোলো বৰষুণ। হেল্ল' হেল্ল', অকনমান বাহিৰলৈকে ওলাই আহচোন একো শুনা নাই। হেল্ল' হেল্ল' হেল্ল' হেল্ল' অই শুনিছ নে নাই? হয় একো শুনা নাই। অকনমান বাহিৰলৈ ওলাই আহ। হেল্ল' হেল্ল' অই। এ একো শুনা নাই অ।অকণমান বাহিৰলৈ ওলাই আহ। হেল্ল' হেল্ল' হে একো শুনা নাই। মাত বোল একোৱেই নাইকিয়া হৈ গল, মানে কিয়? এনেইতো ইমান ধুনীয়া নেটৱৰ্ক পাই। আজি কি হল ঔ? ফোনটো কাটাও নাই একো নকয়ো। ঐ